নমস্কাৰ কি কৰিছা
কি কৰিছা মানে মই ভাতকেইটা খাই পেলাই বহিছো ৰবা
অ
তুমি খালা নে নাই
মই ভাত খালোঁ
অ আৰু আজি দেৰি নি
আজি অকমান দেৰি
অ অ
বাকী বাকী তোমাৰ কাম বন চলি আছে ন
কাম বন ঠিকে থাকে আৰু
অ
ম দোকান চ কানি ন খা পান দি আছ
অ
আমাৰ গাৱঁত বোলো গেলামালৰ দোকান নাই যে এ তোমাৰ চেন কাল যাব লাগ
অ
এখন খুলি দিও নেকি
তাকে
উম
খুলি দিয়া খুলি দিয়া ভাল হ'ব তোমাৰ
অ ত ইমান দূৰলৈ যাব লাগে মানুহ বিলাক হয়ে নহয়
অ
এ মই যদি এখন গাড়ীত যদি মানে মেকপ বস্তুখিনি উ খাই অহা কাৰণে
অ
তোমাৰ ধৰক ভাল ইনকাম এটাই হ'ব
অ ভাল ইন কাম এটাই হ'ব তোমাৰ অ
উম কিমান তোমাৰ নিবনুৱাই থাকিবা হয় নহয় কোৱা
তাকে তাকে মোৰ নিবনুৱা বুলি বে কৰিলেপ নাই মোৰ বাৰে কাম চলি আছে
অ কি কাম
মই তোমাৰ এইবিলাক নেটৱৰ্কিং মানে কিবা কিবি কাম বিলাক কৰি থাকো মানে কম্পিউটাৰত
সেইটো
অ
অ সেইকাৰণে ধৰাচোন মোবাইল এতিয়া নহয় জানো
অ মোবাইলতে আজি
মোবাইলত আজিকালি মোবাইলৰ পৰা ইমান পইচা ইনকাম কৰিব পাৰি হয় নে নহয়?
তাকে তাকে।
চব মানে মোবাইল এতিয়া আৰু তোমাৰ এতিয়া কিবা কিবি কিবা কিবি কৰিব কয় এপ্লাই চেপ্লাই কৰিব লগা হ'লে চব মোবাইলতে তোমাৰ এতিয়া কিবা ধৰ এনেকুৱা
অনলাইনটো মানে বাঢ়ি গৈছে মানে।
বাঢ়ি গৈছে অঁ, তোমাৰ ধৰা এতিয়া
তোমাৰ নাহা উম নহা হ'ল মানে আৰু আজিকালি অনলাইনে হৈ গ'ল চব।
অনলাইনে হৈ গ'ল সেইটোৱেতো আজি এই কেইদিনমানৰ পিছত যোৱা চাবা তুমি চব ধৰ অনলাইন
অঁ তাকে, আজিকালি অনলাইন হোৱা পৰা বোলো বাটত পইচা পাতি এটা তুমি নোপোৱা বিচাৰি গম পাইছা নে নাই? আগততে তুমি ধৰ কেনে এনেকে পইচা পাইছিলা আৰু।
অঁ।
আজিকালি তুমি এইবিলাক একো নোপোৱা।
নোপায় নাপায় অঁ।
আজিকালি তোমাৰ মোবাইলতহে আৰু মোবাইলৰ পৰা নো কৰ তলত পৰিব।
সেইটোৱেতো অঁ।
এনেই তোমাৰ মোৰ কামটো বাৰতে মানুহ চানুহ কম নেটৱৰ্কিং কাম যে।
অঁ।
এই নেটৰ লগত এইবিলাক লাগি থাকিব লাগে। ছেটেলাইটৰ পৰা নেট ছেট আহেটো এইবিলাক মানে মই কাম চাম কৰি থাকো মানে চিষ্টাৰ টাইপ আৰু বে এইবিলাক বাৰটে তুমি এইবিলাক বাৰটে তুমি ছেটেলাইটৰ পৰা লাইট চাইট আহা বিলাক বাৰটে কৰিবলৈ তোমাৰ মানে বহুত পঢ়া শুনা লাগে তো।
লাগে অঁ।
আমি কম পঢ়া শুনা কৰা, তাতে তুমি ইঞ্জিনিয়াৰ তলত কাম কৰি থাকো আৰু। তোমাৰ আমাৰ দৰমহা তোমাৰ পাৰ মান্থ প ফৰ্টি ফাইভ ফিফটি থাউজেণ্ড প্লাছ আহে।
ফৰ্টি ফাইভ ফিফটি ঠিকে আছেতো। তোমাৰ কষ্ট কষ্টও অলপ হয় কিন্তু ন?
কষ্ট অলপ হয় তুমি আমি নেট নেটৱৰ্কিংটো তোমাৰ গোটেইখিনি তাত বিলাই দিব লাগে ফাইভ জি ডাতাবিলাক। আনলিমিটেড নেট আহে তোমাৰ।
অঁ অঁ।
তোমাৰ যিটো চেটেলাইট পৰা আনিব লাগে আৰু ইণ্ডিয়ান বিলাক ইণ্ডিয়ান চাপৰ্ট চছেটেলাইট বিলাক আছে তো।
আচ্ছা।
সেইবিলাকৰ কাম বিলাক চ কৰি আছো মানে মই।
অ' অঁহহ। তাকে তুমি ভাল কাম এটাই কৰি আছা কিন্তু।
অ অ।
মই তোমাৰ এই আগতে তোমাৰ এনেকুৱা সৰু সুৰা এখন দোকান আছিল তোমাৰ কাপোৰৰ দোকান।
অঁ।
কাপোৰ দোকানখন তোমাৰ এই তোমাৰ জ্বলাই দিলে নহয় জ্বলি গ'ল মানে কেনেকৈ জ্বলিল জানো। যে কাপোৰ গোতেই কাপোৰৰ দোকান জ্বলি গ'ল। তাৰপিছতে আৰু কেচ চেছ কৰিলো এয়া কেচটো এতিয়া চলিয়ে আছে তোমাৰ।
অ
পইচাটো ৰিটাৰ্ণ পোৱা নাই বাৰু দা
অঁ
পাই গ'লে ভাল ইনকাম এতে ভাল মানে কাম এটাত খৰচ কৰি দিব লাগিব।
অঁ
ইনভেষ্ট কৰি দিম।
ইনভেষ্ট কৰিব পৰা বাৰু তে
উম।
তাকে মানে কি কবা আৰু।
কি ক'বা মানে?
তুমি মানে আজিকালি মানে তুমি ফেশ্বন ডিজাইনিং এইবিলাকো শিকিব পাৰা দেই এইবিলাকৰ মানে পইচা বহুত।
অঁ
ফেশ্বন ডিজাইনাৰ মানে এইবিলাক আজিকালি যে ভিডিঅ' বিলাক বনাই ফেশ্বন কৰি কৰি। ৰিল চিল আপলোড কৰে, কবলেগলে তোমাৰ পই চা বহুত কিনে এইবিলাক তোমাৰ আনকমন মানে চাকৰি বুলি ভাবা।
অঁ
চবেই কৰিব নোৱাৰে যোনে মানে ব্ৰেণ্ডেড কাপোৰ চাপোৰ পিন্ধি তোমাৰ এনেকে ভিডিঅ' চিডিঅ' বিলাক বনাব ন।
অঁ
এইবিলাক মানে আজিকালি চাই ভাল পায়তো, আজিকালি প্ৰজন্ম বিলাকে অলপ মানে এচিটিক টাইপটো।
অঁ
নতুন নতুন যি বস্তু ওলায় এইবিলাকৰ ওপৰত আগ্ৰহ মানে পতকে হৈ যায়তো।
অঁ
সেই কাৰণেটো
সেইটোৱেতো মানে আজিকালি তোমাৰ অনলাইনৰ মানে দুুনীয়া ন এইখন।
অঁ
তোমাৰ চব আজিকালি ধৰ মানে কোনোবাই ধৰ বস্তুতো ভাল ভাল বস্তু এটা পিন্ধিছে সেই বস্তুতটো মানে তোমাৰ সিহঁতে পিন্ধিবলৈ ইচ্ছা কৰে।
অঁ ইচ্ছা কৰে তো সেইকাৰণে মানে তোমাৰ মানে সিহঁতে তোমাৰ আগ্ৰহী হৈ মানে সেইবোৰ চাইতো তোমাৰ ভিডিঅ চিডিঅ পালে তোমাৰ নতুন এটা কামৰ সৃষ্টিয়ে হ'ব পাৰে। আৰু তুমি কাপোৰ চাপোৰ বিলাক ব্ৰেণ্ডেডিং দেখাব লাগিব ব্ৰেণ্ডেডিং দেখুওৱা যদি তাৰ দাম টো কমত ব্ৰেণ্ডেডিং দেখাব লাগিব।
সেইটোৱে তো অঁ।
কমত ভাল ব্ৰেণ্ড কেনেকুৱা পিন্ধি দেখুৱাব লাগিব, কমফৰ্টনেচটো কেনেকুৱা তোমাৰ।
অঁ
সেই সিয়ে দেখি আকৌ তোমাৰ মুখ চুখ বিলাকো অকনমান দাাৰি চাৰি কা টি গতি মানে ছিল মিল
মানে মানে নি নিজে অলপ মানে হেৰি হ'ব লাগিব আৰু।
এষ্টিক মানে ষ্টাইলিছ টাইপ আৰু।
তালিচ টাইপৰ অলপ হ'ব লাগিব নি।
এ টোপি চুপি পিন্ধি থকা, চুলি তুলি অলপমান ষ্টাইলত কাটা।
উম
সেয়া বোলে তেনেকুৱা
ধৰ কাপোৰৰ মানে এটা কাম কৰিম বুলি ভাবিছো মই। যদি মানে গেলামালৰ দোকানখনটো খুলিম খুলিমে।
অঁ!
হেৰি এটা ধৰ মই এই কাপোৰৰ হেৰি কৰিম বুলি ভাবিছো পেইণ্টিঙৰ পেইটি পেইণ্টিং কৰে যে।
অঁ-অঁ
প্ৰিণ্টেড মেছিন যে?
অঁ-অঁ! এইবিলাক কৰিব পাৰা বাৰু দে।
বাহিৰৰ পৰা ধৰা তোমাৰ বগা স্পৰ্টিং বিলাক কিনি আনিলো।
উম।
আনি পেলাই ধৰ মই ধৰ পেইণ্টিং কৰি প্ৰেইণ্টেড কৰি পেলাই মই তোমাৰ বিক্ৰী কৰি দিম ধৰা আৰু এশ টকা, ডেৰশ টকা মানত।
অঁ-অঁ! এইবিলাক কৰিব পাৰা ঘৰতে।
উম।
এইবিলাক কৰিলো আজি পাৰি-পাৰি এইবিলাক কৰিলো আজি
তোমাৰ দ দহ, পোন্ধৰ হাজাৰ মান টকা ইনভেষ্ট কৰিব লাগিব আৰু মেচিনটোৰ নামত।
অঁ-অঁ
নহয় জানো?
উম-উম। দুমাহ লাগিব সেইটো পাওঁতে। দুমাহ লাগিব সেইটো পাওঁতে। তোমাৰ ৰিটাৰ্ণ পাণ্টতে ইনভেষ্ট কৰাটোঋ
আচ্ছা! সেইটোৱেইতো অঁ!
উম! বাকী তোমাৰ এইবিলাক কৰিব পাৰা বাৰ্ত তোমাৰ মানে ব্ৰেণ্ডেডিং-চেডেডিং এইবিলাক মানে ডিজাইন-চিজাইন কৰিব পাৰিলে।
উম!
তুমি দেখা আজিকালি আৰ্টিষ্টৰে কিমান পইচা। এডখ ৱাল পেইণ্টিং কৰিলে তোমাৰ আঠ, ন হাজাৰ টকা সিহঁত লৈ যায়।
অঁ!
আজিকালি হাতৰ বিদ্যা যাৰ থাকে তাৰ মানে মৰণ নাই। পঢ়িও চাকৰি নোপোৱা নিচিনা তোমাৰ গতি হৈ আছেটো।
সেইটোৱেইতো অঁ!
এটা পোষ্টত দহেজাৰ মানুহ থাকিলে এশৰ ভিতৰত এশ। এশটাই পালেওনো কাক চাকৰিটো দিব পোষ্ট এটাই।
সেইটোৱেইতো অঁ!
হাতৰ বিদ্যা ৰাখিব লাগে মানে তেতিয়া মৰণটো কম থাকে। এতিয়া মোৰ এতিয়া কম্পিউটাৰৰ অকমান হাতৰ বিদ্যাটো আছিল কাৰণে মই তোমাৰ সোমাই গলো কামটোত।
উম!
জ্ঞান নথকা হলে মোৰ তোমাৰ নিচিনাই বুলি ধৰা চোন আৰু। কাম নোহোৱাকে বহি থকা নিচিনাই হ'ল হয় আৰু।
সেইটোৱেইতো অঁ!
সেইটো কাৰণে তোমাৰ
তুমি এ কাক তুমি তুমি এ তুমি এয়া কামটো শিকি ললা বুলিহে হয় নে নহয়।
উম তাকে কামটো শিকি ললো মানে তোমাৰ সুবিধা হ'ল আৰু মোৰ।
উম
তোমাৰ সেইটো কাৰণে তোমাৰ মই এতিয়া সেইিন পইা তোমাৰ গোটাই মেলি এতি বেলেগ এটা ইনভেষ্ট কৰিম ইনভেষ্ট কৰাৰ পিছত তোমাৰ মই হেৰি ব্ৰেণ্ডৰ দোকান এখন খুলিম তোমাৰ
কিহৰ খুলিব বুলি কলা।
ব্ৰেণ্ডৰ দোকান এখন খুলিম তোমাৰ।
অঁ', অঁ', অঁ',।
তাৰ মে তোমাৰ ব্ৰেণ্ড মানে ব্ৰেণ্ডৰ দোকান মানে চব ব্ৰেণ্ডৰ তোমাৰ ষ্টিকাৰ তাৰপিছত তাৰ বৰ্ডিং মানে সৰু সৰুৰা আৰু নৰ্মেল। মানুহ বিলাকৰো কিনিব প পৰা কিন্তু ব্ৰেণ্ডেড ব্ৰেণ্ডেড বস্তু আৰু।
আচ্ছা আচ্ছা।
টেপ চচমা টুপি তোমাৰ ৱচছ এইবিলাক আৰু সৰু সুৰা চাপ্পাল তোমাৰ তাৰ পিছত ধৰ বুটাম ষ্টিকাৰ লগো চেইন ডাঙঠি। তাৰপিছত কসমেটিক বস্তুবিলাক।
আচ্ছা আচ্ছা অ'।
সেইবিলাক আৰু পুৱা বিলাক।
ঠিকে আছে বাৰু তেনেকুৱা মানে ব্ৰেণ্ডৰ বস্তুবিলাক ৰাখিলে মানে তোমাৰ আজিকালি মানে এই দুুনীয়া খনে এনেকুৱা ব্ৰেণ্ডেড মানে হয় নে নে এনেকুৱা। ত চব আজিকালি মানে মানুহ বিলাকে ব্ৰেণ্ডেড বস্তু বিলাক পিন্ধে।
উম।
উম! ব্ৰেণ্ডেড বস্তুবিলাক ধৰা তোমাৰ মানে ভালো লাষ্টিং কৰে বহুত দিন হয় নে নহয়।
অ সেইটোৱে তোমাৰ লাষ্টিং চিষ্টিং মানে ঠিকে থাকে তোমাৰ আৰু মানে ব্ৰেণ্ডেড মানে দোকান এখন খুলিম মানে তেতিয়া চেললচ মেন বিলাকো ভালেই হ'ব চাগে। কাৰণ আজিকালি পোৱালি বিলাকে চবেই মানে কি ভাবে মোৰ তাত এড্ৰেছ চোলা এটা কিনিবলৈ মানে যদি ছশ টকা যদি এড্ৰেছ চোলা এটা পায় কোনে ন কিনিব।
হুম!
ব্ৰেণ্ডটোও ভাল আহিব পইনীও কমফৰ্ট এনেকুৱা ধৰ তোমাৰ মই মানে চাই আছো লিংকটো মিলাব পাৰিলে এখন খোলা ধান্দাটো মাৰি আছো।
অ'।
এনেকুৱা এখন মানে খুলিম তাৰপিছত তোমাক মানে হেৰি কৰাই দিম তুমি অলপমান ভাইৰেল কৰাই দিবাচোন নিউজটো আৰু।
অ তুমি মোক ইনষ্টা দিয়া হে কৰি দিবা
এনেকুৱা আৰু তোমাৰ মাৰ্কেটিং মাৰ্কেটতটো মানে অলপমান আগবঢ়াই নিব নিয়াত সহায়তো কৰিবা তোমাকো তাত কিবা এটা পদত তোমাক দি দিম ভাল পদ এ তাত তেতিয়া তুমাৰো উপাৰ্জন ধুনীয়া চলি থাকিব আগত মানে আগত মানে অলপমান হেৰি কৰা দিবা আৰু।
ভাইল চাইল কৰাই দিবা মানে অকণ আগ্ৰহী কৰাই দিবা দোকানখনৰ বিষয়ে মানে কি থে মানে বস্তু বিলাকৰ ভাল মানে ভিডিঅ চি ও বনাই দিবা অকমানৰি চৰিত মাৰি উম।
মই কৰি দিম কৰি দিম বাৰু তে।
উম, এইটো তোমাৰ মানে- নিজৰ এটা ইনকাম চৰ্চৰ নিচিনাই হ'ব তুমি এডিত চডিত কৰিলেও মই তোমাৰ- ইউটিউবত তেতিয়া চেনেলটা এনে লাহেকে খুলি দিব পাৰিম।
উম উম তোমাৰ এতিয়া এনেকুৱা পিলে আমাৰ তেজপুৰত তোমাৰ আগৰলে চুৰ যে।
অহ তাতে তোমাৰ ভিডিঅ' চিডিঅ' বিলাক বনাই থাকেতো।
উম তেনেকে তেনেকুৱা আৰু ধৰ কিমান তোমাৰ তাত পোৱালি যায় হয়ে নহয় এইবিলাক।
হয় এতিয়া তাত তোমাৰ চাইড ইনকাম‌ৰ নিচিনাই হৈ যায় আৰু ন? তাকে। সিহঁতৰ চাইড ইনকাম‌ কৰি থকাৰ নিচিনা হৈ আছে।
অহ।
সেইটো কাৰণে তোমাৰ, খালি মানে - খালি মানে দোকান খনৰ প্ৰতি তেনেকে কাৰোবাৰ মানে এনেকুৱা ইমচন চিমচন অলপমান নাহে আৰু মানে। দোকানখন যে ভাল চব যাব লাগিব অলপমান প্ৰেৰণা চেৰণা লাগে আৰু।
লাগে আৰু অ।
তাকে মানে, কি আৰু মানে - এটা বস্তু আছে মানে ইয়ালৈ যাব লাগিব আৰু ইয়াত ব্ৰেণ্ডেড ব্ৰেণ্ডেড বস্তু পায় ঘড়ী চড়ী পাই যাম বল মানে - ইটোৱে-সিটোক ক'ব পৰা কৰিলে মানে আমাৰ চেলমেনটো ভাল হ'ব।
অহ।
সেইটো কাৰণে মই নেটৱৰ্কিং কামটো বাৰু তোমাৰ হাতৰবিদ্যাৰ কাৰণে ললোঁ যদিও- এইটো মানে ইনভেষ্টটো পইচা বেছি মানে এইটো মানে তোমাৰ মোক কৰিবলৈ চাই আছোঁ।
তোমাৰ যে তুমি নেটৱৰ্কিং যে কামটো কৰি আছা যে - তুমি তাত যদি এফলেট মাৰ্কেটিং বুলি এটা বস্তু এটা আছে।
অহ।
হা, সেই এপলাইন মাৰ্কেটিংটো যদি - তুমি হেৰি কৰা তোমাৰ ধৰি লিংকত গৈ পেলাই - মানে তুমি কাৰোবাক কাৰোবাক ধৰা এনেকৈ ভাল - এই ফলৱাৰ্চ চলৱাৰ্চ থকা মানুহক যদি কৈ দিলা।
অহ।
তোমাৰ সিহঁতে ধৰ ভিডিঅটো তোমাৰ ভিডিঅ চিডিঅ বনাই ধৰ কলাপ চলাপ কৰাই দিব। তেতিয়া তোমাৰ সিহঁতে সিহঁতৰ লিংকত তেতিয়া মানে আহি মানে লিংকত - টিপি পেলে তোমাৰ বস্তুবিলাক অৰ্ডাৰ কৰিব পাৰিবা।
অ তাকে মানে - সেইটো বাৰু বাদ দিয়া বাদে মোৰ তোমাৰ নেটৱৰ্কিং কামটো মানে তোমাৰ চৰকাৰী কাম নহয়।
অহ।
প্ৰাইভেট জব হয় তাত তোমাৰ মই তোমাৰ কম্পিউটাৰ চম্পিউটাৰৰ কাৰণে মই তাৰ কাৰণে চিট পালো।
আচ্ছা।
মোৰ অলপ বাৰু সেইটো বাৰু অলপমান আশাও আছিলে এইবিলাক কাম কৰা।
অ অ।